হেল্ল'!
অ', কি কৰি আছা?
ঐ, মই আছিলোঁ এনে, তুমি কি কৰিছা?
মই আছোঁ এনেই অলপ, ফুৰিবলৈ গৈছিলোঁ গাওঁতে।
আটচ্ছা, আটচ্ছা। বাকী চাহ পানী খালা?
চাহ পানী খালোঁ বাৰু। তুমি?
চাহ পানী ময়ো খালোঁ দিয়া, বাকী তোৰ
উম। বতৰ, বতৰ ঠিকেই বাৰু। বহুত ৰাতিপুৱাতে মানে বহুত গৰম দিছে। এতিয়া বাৰু অলপ ঠাণ্ডা পৰিছে।
অ', ঠিকে আছে, ঠিকে আছে। আমাৰো তোমালোকৰ নিচিনাই দিয়া, বৰ্তমান বতৰটো ঠাণ্ডা বা বাকী তোমাৰ যোৱা দুদিন যিয়ে মানে গৰম দিছে মানে।
অ', অ'।
সেনেকুৱা। বাকী তোমালোকৰ ঘৰত চবৰে খবৰ ভাল?
ভাল, ভাল তোমালোকৰ?
আমাৰো ভাল দিয়া। আমাৰ আৰু কি ক'বা আৰু। মানুহ আহিয়ে পোৱা নাই ঘৰত এতিয়ালৈকে দি তাই তোমাৰ জামত ফচি আছে, ফোন কৰিছিল। এই বহুত জাম লগাই দিয়ে মানে আমাৰ ইয়াত, তোমাৰ এই গ্ৰীণ বাছবিলাক থাকে ন'।
চহৰৰ ফালে?
অ', মানে গ্ৰীণ বাছক দোষ দিলে নহ'ব বাৰু, গ্ৰীণ বাছক দোষ দিলে নহ'ব বাৰু।
হয়।
চবৰে দোষ আৰু। ধৰা এনেকে জাম লগাই দিয়ে আৰু তোমাৰ গ্ৰীণ বাছবিলাক ওলোৱাৰ পৰা কি হৈছে মানে, সিহঁতকে মানে গোটেই
হা' হা' তেওঁলোকে মানে কেনেকুৱা জানা, তেওঁলোকে প্ৰট'কল কিছুমান প্ৰট'কল মানি ন'চলে মানে।
উম।
ধৰি ল' ৰাস্তাত গাড়ী চলালে মানে প্ৰথম অৱস্থাত ভালে চলাই, কিন্তু তাৰপিছত কি হ'ব মানে বাইকৰ নিচিনাকৈ মানে জহাই তহাই মানে যাবলৈ মানে চেষ্টা কৰে, জহাই তহাই মানে যাবলে
আটচ্ছা, দে দেখিছোঁ দিয়াচোন এইবিলাক বহুত দেখিছোঁ। কি কৰিবা আৰু উপাই নাই আৰু। ভয়ো লাগে তোমাৰ জামত। উম, আজিকালি তোমাৰ হেলমেট চেলমেট নোহোৱাকে যে কেইটামান যে ওলাই আহে যে তোমাৰ উদিয় মানৱ সেইকেইটালৈ ভয় লাগে অলপ।
উম যান বাহনৰ সংখ্যাও বাঢ়ি গৈছে না।
হয় হয় তোমালোকৰ কিন্তু গাঁৱৰ পৰিৱেশটো বেছি ভাল চাগে আমাৰ চহৰতকৈ নহয় জানো।
হয় গাঁৱৰ পৰিৱেশ বহুত ভালেই বহুত গুণেই ভাল। গাঁৱত তোমাৰ বৰ্তমান সময়ত এতিয়া গাঁৱতটো ব বৰ্তমান সময়ত বৰ্তমান সময়তো জানেই এতিয়া বৰ্তমান খেতি বাতিৰ চিজেন ত, ' প্ৰায়ভাগ মানুহে খেতিতে লাগি আছে।
অ আৰু গাঁৱৰ মূৰত হয় হয় কোৱা
ওচৰত যাই বহুত ভাল লাগে বাৰু।
হয় হয় আৰু গাঁৱৰ মোৰ সকলোতকৈ ভাল বস্তু কি লাগে জানা গাঁৱৰ মানে কি হয় তুমি এতিয়া চাবা আমি এতিয়া ৰাতিপুৱা ৰাতিপুৱা আমি কিহৰ মাত কিহৰ মাত শুনি সাৰ পাও জানা। এই গাড়ী মটৰ বা হৰ্ণ তাৰপিছত কাৰোবাৰ ঘৰৰ ৰাতিপুৱা ৰাতি ৰাতিপুৱা হুইচেল মাৰিছি ভাতৰ সেইবিলাক শুনিয়েই আমি সাৰ পাওঁ কিন্তু কিন্তু তোমাৰ কিন্তু কিন্তু মই গাঁৱত যেতিয়া মোৰ মানে মোৰ আত্মীয়জনৰ ঘৰত যেতিয়া যাওঁ তেতিয়া মানে চৰাই চিৰিকটিৰ মাত গৰুৰ মাত সেইবিলাক শুনি যি যেতিয়া সাৰি পোৱা যায় প্ৰকৃতিৰ মাজত যেতিয়া নিজে যেতিয়া টোপনিৰ পৰা উঠা যায় ন সেইটো এটা বেলেগ
আ বেলেগ এটা অনুভৱ হয়। বেলেগ এখন বেলেগ এখন মানে ঠাইত থাকো যেন লাগে।
হয় হয় তুমিতো চাগে সেই অনুভৱটোৰ সমভাগী সদায় হ'বলৈ পোৱা।
হয় হয় বিশেষকে কি জানানা আমাৰ যেতিয়া কুকুৰা চৰাই যি আছে ত' কুকুৰা চৰাই মানে ক'ব গ'লে এক প্ৰকাৰৰ মানে ঘড়ী বুলিয়ে ক'ব লাগিব।
হয়।
মানে পুৰা সময়ত সঠিক সময়ত মানে ৰাতিপুৱা পোহৰ হ'ব আৰু। সেনেকুৱা টাইমত কুকুৰা ওচৰে মাত দিব ত' মানুহবিলাকে চবে উঠিলে উঠি কিনে তোমাৰ নিজা নিজা কামত লাগি গ'ল আৰু এতিয়া বৰ্তমান জানে তুমি খেতি চিজিন চলি আছে। ত' কান্ধত নাঙল ল'লে বা গৰু লৈ কিন্তু ডাইৰেক্ট পথাৰলৈ গুচিয়ে গ'ল। টো তোমাৰ পথাৰত তেনেকে হাল বাব বা তোমাৰ ঘৰৰ মানুহে তাত ভাত লৈ যায় বা খোৱা বস্তু খাদ্য লৈ যায়। লৈ যায় কিন্তু বহুত মানুহে লগে যেতিয়া এনেকে একেলগে হ'ব নোৱাৰে সেই অনুভৱটো তোমাৰ প্ৰকাশ কৰিব নোৱাৰা অনুভৱ এটা। এই চহৰৰ ফালে সেই মানে চহৰৰ ফালে সেই অনুভৱটো নাইয়েই।
আৰু চহৰৰ ফালে যোৱা এতিয়াতো আমাৰ আমাৰ একেলগে ভাত খাব সময়ে নাই ৰাতিপুৱা যদি মইয় উঠো দহটাত দেউতা দেউতা আৰু মা উঠিব ন তাত দেউতাই উঠি খালে মোৰ মোৰতো সিহঁতৰ খোৱা নহলে ন। ত সেনেকুৱা ঠাইপ মানে আমি কেতিয়াও একেলগে তোমাৰ খাব নাপাওঁ খাব পালে ত মানে মাঘ বিহুৰ সময়ত বা তোমাৰ জানুৱাৰীৰ এক তাৰিখ ডিচেম্বৰ একত্ৰিছ তাৰিখ সেইকেইটা দিনতে মানে মানে গণিব পাৰি গণিব পাৰি কেতিয়া একেলগে ভাত খাইছো আমি গণিব পাৰো।
হয় হয় চবে মানে নিজৰ নিজৰ কামত। ওলাই যায় আৰু বিশেষকে চহৰৰ এটা বস্তু বেয়া লাগে বাকী চব বস্তু খিনিয়ে ভাল চহৰখন ধুনীয়া। তাত বহুতো মানে বহুতো মানে তোমাৰ সুবিধা আছে আৰু। শিক্ষা দীক্ষাক লৈ হওঁক বা কৰ্ম জীৱনক লৈ হওঁক বহুত সুবিধা আছে।
হয়।
কিন্তু যিটো গাঁৱৰ এটা পৰিৱেশ বা গাঁৱত থকা যিটো অনুভৱ সেই অনুভৱটো চহৰত পোৱা নাযায় আৰু মই-মই জনাত কিন্তু হয়, মই জনাত কিন্তু তোমাৰ কি জানানে! গোটেই চহৰখন ভৰি আছে যদি গাঁৱৰ গাঁৱৰ পৰাই চহৰৰ সৃষ্টি হৈছে। গাঁৱৰ পৰা চহৰখনত মানে ইমান মানুহে যি আছে। চাবচোন তুমি ল তুমি তুমি জানাই চাগে যে উৎসৱ পাৰ্ৱনৰৰ সময়ত গোটেই চহৰখন খালী হৈ যোৱা যেন হয় চব মানুহে নিজৰ নিজৰ গাঁৱত আহে।
হওঁক বা তোমাৰ ভোট হওঁক তোমাৰ সেই সেই কিবা এটা সময়ত আৰু।
অ'।
তেতিয়া খালী হ'ব মানে চহৰখন সেনেকুৱা আৰু ঈদৰ টাইমত তুমি গাড়ী নো পোৱাই ঈদৰ টাইমতো তোমাৰ আমাৰটো অসমীয়া মানুহে তোমাৰ বাছ চাছ নচলায়ে নহ! আমাৰ সেইবিলাকতো আমাৰ অসমীয়া মানুহৰ সন্মান যায় গতিকে যিহেতু মুছলিম ব্যস্ত হয় সেইখিনি সময়ত তোমাৰ বাছৰৌ নাটনি হয়।
হয়, হয়।
সেনেকুৱা ধৰণৰ কিছুমান বেয়া মানে ব্যাঘাত জন্মে আৰু।
উম, উম। আৰু তোমাৰ কি কবা এতিয়া গাৱঁৰ পৰিৱেশটো বৰ্তমান সময়ত ঠিকেই আছে বাৰু। এ জলবায়ুও ভাল।
অ', হয় মই বাৰু গৈছিলো বাৰু গাঁৱত মানে তোমাৰ কিবা গাৱঁত মানে পালনাম আছিল মানে।
উম, উম, উম, উম।
এটা খুব বেলেগ পৰিৱেশ মানে সেইবোৰ পৰিৱেশ বা পালনাম আমাৰ চহৰত ধৰা বহুতে নাজানেই আৰু।
নাজানে এই বস্তুখিনি হয় মানে ইটোও মানে তোমাৰ সেই শ শ বছৰীয়া এটা ৰীতি নীতি। এতিয়াও মানে সেই আমাৰ বৰ্তমান সময়ত যোনখিনি স্থানীয় মানুহ সেই স্থানীয় মানুহখিনিয়ে এই বস্তুখিনি ধৰি ৰাখিছে।
হা, হা।
আৰু বৰ্তমান জগতখনত সেই বস্তুটো প্ৰদৰ্শন কৰাৰ বাবে বহুত প্ৰচেষ্টা চলাই আছে।
হয়, তুমি একদম ঠিক কথা কৈছা হয়, আৰু গাওঁ আৰু চহৰৰ মাজত মই এটা মোৰ সকলোকে বেয়া লগা এটা দৃশ্য মানে মই মোৰ ব্যক্তিগত জীৱনত হৈছে। মানে মই য'ত থাকো তোমাৰ গুৱাহাটীত আমাৰ পিছফালে এটা ফ্লেট আছে। ফ্লেটৰ তলত মানুহ মৰিছে হা মানুহ মৰিছে। মানে মই সদায় গধূলি যিহেতু অলপমান মানে খোজকাঢ়িব ওলাই যাওঁ, সেইকাৰণেহে গম পালো। সেইকাৰণে গম পাইছো যে আমাৰ আমাৰ ঘৰ পিছফালে মানুহ এটা মৰছি বা মৰিছে। যদি মই সিদিনা যদি উলাই নগ'লো হয় মই গম নাপালো হয় সেইদিনা যদি মই ওলাই নগ'লোঁ হয় গম নাপালো হয়। কিন্তু কিন্তু তাৰ বিপৰীতে তুমি তুমি তুমি গাঁৱত যাবা গাঁৱত এজন মানুহ মৰিলে গো গোটেই গাঁওখন আহে কোনো কোনোবাই বাঁহ লৈ আহিব কোনোবাই তোমাৰ জ্বলোৱা সেইডাল বনাই লৈ আহিব। হয়, হয়, মানে সক হয় সকলো আহে। তেনেকুৱা, ত' এনেকুৱা কিছুমান দৃশ্য দেখিলে বেয়া লাগে চালা মোৰ ঘৰৰ কাষৰ মানুহৰ মৰচি মই নিজে গম নাপাওঁ।
হয়, হয় উম, এতিয়া চাবা বৰ্তমান বৰ্তমান সময়ত চাবা, এতিয়া আমাৰ, আমাৰ গাঁৱৰ জলবায়ুটো বা গাঁৱৰ পৰিৱেশ এটা চাব গ'লে, ইমান ধুনীয়া পৰিৱেশ। চব নিয়মিতভাৱে চলি আছে, যান-বাহনৰ সংখ্যাও কম মানে বেছি নাই। তাৰপিছত তোমাৰ মানুহৰ মানে যিটো মিলা প্ৰীতি, সেই মিলা প্ৰীতিটোও, বৰ্তমান আছে। হা, তাৰপিছত সকলো মানুহে, সকলো মানুহক গুৰুত্ব দিয়ে, মানে বৰ্তমান গাঁৱত। কিন্তু তুমি যেতিয়া চহৰৰ বাগে, যাবা ন যান বাহনৰ কথাটো ক'বই নালাগে, তাৰপিছত তোমাৰ ইমান মানে, ইমান মানে প্ৰদূষণ হয়, তোমাৰ বায়ু প্ৰদূৰষণক বায়ু প্ৰদূৰষণ, পানী প্ৰদূৰষণ। তাৰপিছত তোমাৰ মাটি প্ৰদূ্ষণ, আনকি শব্দ প্ৰদূষণক লৈয়ে হৈ যায়। ভাবা এটা, কেনেকুৱা এটা মানে সেই
উম, আৰু মই তোমাক এটা গাঁৱৰ গাঁৱৰ মানে এটা তোমাৰ মই এটা, কথা কওঁ মই, মই মানে যিটো গাঁৱত মানে, মই নেকি বেয়া পাওঁ। মই ভাল পোৱা দিশ বোৰতো ক'লোৱে, লগতে লগতে বেয়া পোৱা দিশ সেইটো, গাঁৱৰ মানে গাঁৱত যে তিয়া মই যাওঁ ন, মোক মানে গ'লে মানে চবে সুধে অ, আহিছা মাইৰে অহা নাই? অ, মায়ৰে অহা নাই বাকী তোৰ মাটি-বাৰী ভাগ কৰি দিছে নে, মানে সিহঁতে মানে, ইমান ইমানেই মোৰ মানে ব্যক্তি ব্যক্তিগত জীৱনটো সিহঁতৰ জানিব ইচ্ছা। মানে মাটি-বাৰীলৈকে দিয়ে, মাটি বাৰী ভাগ কৰি দিছেনে, মায়েৰে ভালে আছেনে, মায়েৰে ক'ত থাকে, আজি-কালি মাইৰে কি খায়, মানে সিহঁতক চব লাগে মানে কিন্তু, কিন্তু চহৰত তুমি চাবা তুমি আহিছা নে, তুমি গৈছা নে, এই, যেনেক মই কলো তুমি মৰিছা নে, নাই মই সেটোয়ে গম পোৱা নাছিলোঁ, মৰিছিল। কোনোবাই, মই গমেই নাপাও, একদম বাৰু একদম একদম বাৰ অন্নমনস্ক হোৱাতটো বেয়া, কিন্তু লাগাতকে বেছি তোৰ মাটিখিনি ভাগ হ'ল না। সেইবিলাক আৰু বেছি বেয়া।
মানে আমাৰ এতিয়া গাঁৱৰ মানুহবিলাক যিহেতু মানে শিক্ষিত নহয়, ইমান এটা অশিক্ষিত শিক্ষিত, সিহঁতে মানে নিজৰ, নিজৰ মাটি বাৰীখিনিকে বহুত মানে ডাঙৰ সম্পদ হিচাপে মানি লয় আৰু। ডাঙৰ সম্পদ বুলি মানি লয়, যাৰ ওপৰত কি হয় মানে। প্ৰায়বোৰ ধৰি লোৱা, আগৰ আগৰ যিবিলাক মানুহ আছিল, মানে ককা, আইতা সেইবিলাকখানে মানে বিশেষকৈ সেই বস্তুটোত বেছি গুৰুত্ব দিয়ে। বৰ্তমান সময়ত দেই হে, আগৰ সময়ত কেনেকুৱা আছিল বাৰু নাজানো। কিন্তু বৰ্তমান সময়টো, সেই বস্তুটো চলি আছে।
হয়, হয় ঠিক কৈছা। মানে বৰ্তমান সময়ত আৰু আমিটো- আমিটো শিক্ষিত। যিহেতু, আমাৰ বৰ্তমান জেনেৰেশনত। গতিক আমি জানো যে মাটি নিদিলে আমি কোনটো সংবিধান, কোনটো আইন মতে আমি। অ, কেছ কৰিব পাৰি। এনেকুৱ ধৰণৰ কিছুমান আমাৰ জ্ঞান আছে। গতিকে আমি ই, চিন্তা নকৰো আৰু মাটি বিষয়টোক লৈ। তেওঁলোকে নাজানে যিহেতু, তেওঁলোকে অলপ প্ৰশ্ন কৰে আৰু।
উম, উম, এয়া, বৰ্তমান বৰ্তমান সময়ত চাবা, এতিয়া বৰ্তমান সময়ত আমাৰ মানুহবিলাকৰ যিহেতু। শিক্ষিত মানুহখিনি, জানিছে যে। মাটিয়ে সম্পদ নহয়, আমাৰ মানুহে সম্পদ।
উম, হম, হম।
যেতিয়া কাজিয়া- পেচা, কাজিয়-পেচাল কৰি থাকিম, তেতিয়া আমাৰ নিজৰে ক্ষতি।
হয়, আচলতে অ, আচলতে তুমি কোৱা ধৰণে অ আৰু চ আৰু তোমাৰ চহৰৰ মানুহবোৰতকৈ চাবা গাঁৱৰ মানুহবোৰৰ গাঁৱৰ মানুহবোৰ স্বাস ত আদি ভাল কাৰণ তেওঁলোকে তোমাৰ ৰাতিপুৱা উঠে নিজৰ খেতি পথাৰৰ শা শাক - পাচলি আদি আহ গ্ৰহণ কৰে। ত তেওঁলোকৰ মানে স্বাস্থ্য পাতি ভাল, বুজিছানে?
হয়- হয়, চহৰৰ তুলনাত বহুত যথেষ্ঠ, উম।
কোৱাচোন তোমালোকৰ অ গাঁৱৰনো কেনেকুৱা খেতি - বাতি?
বাকী এতিয়া বৰ্তমান সময়তো ধান খেতিয়ে কৰা হয় প্ৰচুৰ পৰিমাণে, ত' তোমাৰ চব মানুহবিলাকে মানে এক লগ হৈ ওলাই যায় বা ধৰি লও যোনে ৰুৱে, তেওঁলোকে ৰুৱাই কঠীয়াও গলে কঠীয়াও গলে। তাৰ পিছত তোমাৰ হাল মাৰে হাল মাৰে, ত চব পৃথক- পৃথক দিয়ক কিন্তু যেতিয়া আমাৰ মানে খোৱাৰ যোগান ধৰা যায় তেতিয়া সকলোবিলাক মানুহে একেলগে হয় যেতিয়া সেই খাদ্য গ্ৰহণ কৰা যায় না, ত' সেই অনুভৱ টো বেলেগ এটা অনুভৱ দেই তেতিয়া আমি দছ পোন্ধৰজন মানুহ লগ হৈ একেলগে ধৰি লোৱা হাঁহি - ধেমালি কৰি বা গৰু পুৰণা, আইতা, বাহতৰ লগত মানে ধেমেলি -চেমালি কৰি কিন্তু যেতিয়া খানা খাবা ন। সেই সুখটো কেতিয়াও কতো নাপায়। হ, এ বৰ্তমান তোমাৰ চহৰৰবোৰ চহৰত অ, হ'ব বাৰু। মানে ধৰি লও এতিয়া বৰ্তমান সময়ত চহৰত, চহৰৰ ক'ব গ'লে বহুত এটা ভাল দিশ আছে যে আমাৰ স্থানীয় ধৰি লোৱা যুৱ প্ৰজন্মৰ যোনবিলাক বেকাৰ থাকা মানুহৰ যুৱ প্ৰজন্ম সেইবিলাক কাৰনে ধৰি লওক চহৰত গৈ, উদ্যোগ পাতি, ডাঙৰ- ডাঙৰ কাৰখানা আদিৰ জৰিয়তে তেওঁলোকে নিজ কৰ্ম সংস্থাপনটো কৰি ল'ব পাৰিছে।
হয়- হয়, এটলিষ্ট মানে তোমাৰ নিবনুৱা হৈ থকা নাই আৰু আ
আ নিবনুৱা হৈ থকা নাই, হয়। তোৰ বুলো ভাল লাগিল, বহুত কথা জানিলো, আহ হ'ব। হয়, ঠিক আছে অ, হ'ব।